হেল্ল হেল্ল
কিতো কৰি আছ
এয়া আছো। তুমি?
এয়া গেম খেলি আছোঁ।
অ অ চাহ তাহ খালানে নাই?
চাহ নাই খোৱা।
অ আজি ডিউটি নগলা?
ডিউটি গলো গৈ আহিলো গে।
অ।
ঘৰতে বহি বহি গেম খেলি আছোঁ।
অ কি ফ্ৰিফায়াৰ নেকি অ ফ্ৰিফায়াৰ নেকি? অ এনে ফ্ৰিফাৱাৰত তোমাৰ লেবেল কিমান হ'ল গৈ?
মোৰ চছেভেন্টি ওৱান হ'ব আৰু।
বা ঢেৰ হৈ গ'ল দেখোন।
হা।
তই খেলিছিল না কি হ'ল?
মই খেলিছিলো ডীলিট কৰি দিলো এপটো গেমটো।
কেলে?
এ খেলিব মন নোযোৱা হ'ল। আকৌ পৰীক্ষা ডাইৰেক্ট ডিলিটে কৰি দিলোঁ। আকৌ একে হেৰি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আনিম আৰু।
চাকেণ্ড ইযেৰ। হুম।
অ পৰীক্ষা শেষ হোৱাৰ পিছত মানে আৰু।
অ। এই গেমডাল খেলিলে অলপ মোবাইল অ হেৰি লেক চেক মাৰে।
অৰুণাচললৈ যাম ওলাবি?
কেতিয়া?
উম জানো কেতিয়া মানে যাওঁ।
অ কি থা থাকাকে যাবা নেকি?
থাকাকে যাম ফুৰি আহিম অকণমান।
আহ।
আহ।
পৰীক্ষা চৰীক্ষা খতম হৈ লওঁক। মানে হাই ছেকেণ্ড হাই ছেকেণ্ডাৰী পৰীক্ষা নহয় এই এই মোৰ পৰীক্ষাটো খতম হৈ লওঁক এতিয়া ইংলিছ পৰীক্ষা চলি আছে।
কেতিয়ালৈকে?
কেতিয়া মানে সোমবাৰে খতম হ'ব।
আজি বাৰ্থডে পাৰ্টি কি হ'ব?
বাৰ্থডে বাৰ্থডে তাকে ভাবিছো কি কৰো পইচা পাতিও নাই।
পইচা নাই?
পইচাই নাই আৰু। হে হে পইচা পাতি নাই দুখীয়া।
হয় নেকি?
উম
মাংস অকণ আন ভাত কেইটা খাওঁ
সোমবাৰে হেৰি মঙ্গলবাৰে খাম দিয়া
মংগলবাৰ লৈকে দেৰি বহুত দেৰি হ'ব দেখোন
হম
মঙলবাৰলৈকে বুঢ়া হৈ যাম জানা
পইচা আছিলে খৰচ হৈ গ'ল আকৌ এই পইচা কেইটামান পোৱা কথা আছে
তেতিয়াই খানা এটা খাই দিব লাগিব সেইয়া আৰু উম কি খেলি আছা চি এছ নে কি
চি এছ চি এছ যে খেলি ভাল নলগা হ'ল এতিয়া
অ' এই আপদেত ডাল আহি যোৱাৰ পিছত এই চুচৰি চুচৰি যাই যে সেইটো ভাল নালাগে অ' এনেকে আগতে নগ'লে যে চুচৰি চুচৰি যাই যে
আজিকালি ল এই লম্বা দি দি পৰি থাকে
উম
উম আগতে আগতে ভাল আছিলে তেতিয়া চুচৰি চুচৰি যায় এতিয়া লম্বা দি দি চুচৰি
আয়া
সেইকাৰণে
দে অহ
সেইকাৰণে নেখেলা হলি
সেইটো কাৰণে এ ভাল নালাগে হ'ল কিবা লেগ চেগ মাৰে যে
ভালতো লেগাব আৰু
উম
উপায় নাই আৰু উম
মই তাত গেমে খেলি থাকোঁ এনে থকাত কে কাম নাই
অ' এই তুমি আইফোন এটা ল'লা বোলে
উম আইফোন এটা ল'লো নহয়
অ' কেতিয়া ল'লা
হ'ল আজি কেইদিন মান
অ'
থাৰ্ড ছেকেণ্ড হেণ্ড নহয় সেই কাৰণে
কি ল'লা
থাৰ্টিন থাৰ্টিন
অ' এয়া আইফোনটো ভালেই লাগে কিবা এটা হা
ভালেই
অ
সেইটোকাৰনে
অ' গেম চেম খেলিব আকৌ ভিডিঅ' চিডিঅ বনাব
উম ডেইলি ইউজৰ কাৰনে বেয়া
উম এনে তোমাৰ বেটৰী খেল কিমান আছেগৈ
ইমান এটা ঠিক নহয়
উম, বেটেৰি হেলথ কিমান?
বেটেৰী খলালো।
সলালা নেকি?
উম।
অ'।
এতিয়া হাড্ৰেড পাৰ্চেণ্ট পাব।
এতিয়া হানড্ৰেড পাৰ্চেণ্ট অ', এনে বেটেৰী বিলাক কিমান লয়? ছয় হাজাৰ, সাত হাজাৰ মান লায় নে, অ'। অ', অ', বৰ দাম নহয় বেটেৰী বিলাকৰ, আকৌ আইফোনৰ বেটেৰী।
ডুপ্লিকেট পায়, ডুপ্লিকেট বিলাক কমতে পায়। পোন্ধৰশ মান টকাতে পায়।
পোন্ধৰশ মানতে পায়, অ'। অ', সেইয়া। হা?
মোবলটো বেয়া হৈ যাব যে, ডু্বলিকেট বেটেৰী লগালে।
উম, এনেই তুমি খেলা-চেলা নেখেলা নেকি, খেল, চেল?
হুম?
খেল, ছেল নেখেলা?
কি খেল?
এনেই ফুটবল, চুটবল।
উহম খেলিব যোৱাই নাই বহুত দিন।
অ', এনে ইণ্টাৰভিউ, চিন্তাটাৰভিও মাৰা নাই?
এপ্লাই কৰি থোৱা আছে, এতিয়ালৈকে, ওলোৱা নাই নহয়, এছ এছ চি দিব নোৱাৰিলোঁ, ভাগৱত আছিলে গাঁৱত। নগলোয়ে পৰীক্ষা দিবলৈ, এছ এছ ছি।
দৰিবলৈ যাম, ওলাবা বোলো।
যাব পাৰি।
অ', মোৰ পৰীক্ষাটো খতম হৈ লক, মই এতিয়াৰ পৰা এপ্লাই কৰিব লাগিব আৰু।
অহা বছৰ পৰা।
উম, এতিয়া কাগজ, চাগজ খিনি বনাই লওঁ।
উম, পে এতিয়া, এইবিলাক পান চাত, পান কাৰ্ড, আকৌ এইবিলাক আপডেট, চাপডেট চব কৰাই ল', এন চি এল।
অ', এন চি এল, চেন চি এল বনাই লওঁ।
কোনে মেছেজ দিছে?
হা?
মবলেইত, তাকে মেছেজ আহিছে।
আহ। সেয়াই। চাহ, তাহ খোৱা নাই, নহয় ন'?
আহি গলোঁ, কলোঁ।
হা, হা?
হেৰী গলোঁ।
অ'।
আহ, ওলাই যোৱা নাই এতিয়া।
কলৈকো ওলাই যোৱা নাই মই বিজনেছ এটা কৰিম বুলি ভাবিছোঁ। গাহৰি চাহৰি কেইটামানকে পোহো নেকি? লোন এটা লৈ পেলাই উম'।
লোন চন পাবি ক'ত এতিয়া।
এ মাহতৰ গোটটোত। এ গোটৰ লোণকে ল'ব লাগিব।
এই গোটৰ লোন হে কেতিয়া সোমাই ঠিক নাই।
উম' আকৌ এনে এনেকুৱাঁ বেলেগ লোণো নিদিব নহয় চাকৰি তাকৰি নাথাকিলে আজিকালি।
সেইটোয়েটো কথা।
উম'। এয়া চাহ তাহ মই খালোঁ অহ।
কাইলৈ একজাম।
চিলিঙি, কাইলৈ একজাম নাই। পৰ-কালি দেওবাৰ। পুৰহিলৈহে আছে।
অহ' কালি দেওবাৰ হয় ন'। আজি শনিবাৰ ধেত তেৰিকা। পৰহিলৈ টিতি যাম। পৰহিলৈ টিতি যাম।
টি পি অহ'
অকলে যাবা নেকি? আহ, অহ, অহ। অহ, অহ।
ফুৰি আহোগা।
অহ'। কেপি আমাৰ ইয়াৰ পৰা কিমান দূৰ মান হয়? ওৱান কিলোমিটাৰ।
বেছি দূৰওঁ নহয়, দেৰ ঘণ্টাৰ বাট।
অহ'। মই এনেই এইফালে ভালপুঙাবলৈ যাম বুলি ভাবিছোঁ
যাব যাৱ।
একো নাই স্কুটিখনৰ কাগজ পত্ৰ নাই যে? অহ'। কাগজ পত্ৰ কাগজ পত্ৰ নাই নহয় আৰ ছি লাইচেন্স নাই অহ'।
কাগজ আৰু কি নাই? ইঞ্চুৰেঞ্চ যে বনোৱা নাই নেকি?
ইঞ্চুৰেঞ্চ এয়া একবছৰৰ কাৰণেহে দিয়ে। একবছৰ হ'ল নহয়।
সেইবোৰৰ লগত বনোৱা নাই আৰু?
নাই বনোৱা।
চাবি আকৌ মামায়ে ধৰিলে পইছা
উম' আৰ ছি খনে আছে অকল।
এখন হ'লে কিডাল হ'ব। পলিউশন পলিউচনো নাই চাগে?
পলিউশন আছে। পলিউচন সিনাখন বনাই আনিছোঁ। নাই ইন্ঞ্চুৰেন্ঞ্চতো খতম হল নেকি? একবছৰ কাৰনেহে বনাই দিয়ে সিহঁতৰ ফালৰ পৰা।
মোক দি দিবি কমতে বনাই দিম
অহ' অহ'।
চলি থাকিব কাৰণেহে লাগে।
উম'।
ক্লেম চেম নকৰো নহয়, এনে চলিবৰ কাৰণেহে লাগে।
ক চলি চলিবৰ কাৰণে।
মোক দিদিবি বনাই দিম। বিজনিচ।
সেয়া
তাই ক'ত আছে?
হা?
কায়াৰ
বা ঘৰতে আছে।
তাইৰ একজাম চলি আছে নহয় ন?
তাইৰ একজাম খতম হ'ল। এই সিদিনাখন হৈছে খতম।
উম।
এয়া সেই ইমান চাউনড দি আছে।
কি তম কিহৰ চাই ম
টমটম এদাল। টমটম টমটম, এই বেগ কৰিলে যে চাউন দিয়ে যে।
হয় হয়।
মাথালেকে তিনতিনাই দিয়ে এইডাল চাউন্ড শুনি।
তাকেটো।
উম।
এই কথা কিবা এটা ক
হা হা?
শিলিকি কথা
কি কৈছা?
এ চিলিঙিৰ কথা কিবা এটা সুধি আছিল।
অ চিলিঙি লগালা বোলে?
অঁ।
অঁ, কেতিয়া লগালা?
এই মাহত কিমান দিনত, এই পোন্ধৰ ষোল্ল তাৰিখ মানে লগাই হৈছে নেকি।
অ চিলিঙীখন লাগেই এই বৰ গৰমত।
উম।
সেয়া।
লাইট চাইট কেইটা আনিলো যে, ফিটিঙ কৰাম এইকেদিনতে মানুহ চানুহ মাতি।
অ এয়া।
কয়াম আৰু লাহেকে।
উম। হ'ব দিয়া আৰু ন? ফোন কৰিবা, ফোন কৰিবা আৰু। অ অ।